কি কৰিছ?
এয়া এনেই আছোঁ। ৰুটি খাই আছিলো তই কি কৰিছ?
অ', মই এফালে গৈ আছিলো আহি পেলাই সোমাই বহিছোহি।
অ', ভালনে?
ভালে আৰু।
অ', ল' ৰা কি ক অ', ভালেই ত-ল'ৰা কি কৰিছে?
লৰা এই বহিছে, চিপছ খাই আছে।
উম
উম, ৰুটি কিহ সতি খাইছ?
ৰুটি হেৰি ৰুটি এইটো মটৰ মাহ, ৰঙালাও, আলু
অ'।
সেয়া
অ'।
ভাত পানী খালি নে?
ভাত এ, খাই আহিছোঁ। বাইদেউৰ ঘৰত ভাত খাবলে মাতিছিলে।
অ', ক'ত বাইদেউ? অ', অ', তাৰ।
উম।
উম, উম, কিহে খালি?
মাংস।
অ'।
আজি নেযাৱ নি?
ফিল্ডলে যাব লাগিব। অকমান দেৰিকে যাম যেনিবা।
অ', অ'।
উম। বৰষুণ নাই দিয়া এতিয়া, অলপ আগত এই এঘাৰটা মান বজাতহে দিছিলে অকমান।
অ', আমাৰ ইয়াত ডাঙৰকে দিলে এঘাৰতমান বজাত।
অ', অমাৰ ইয়াত না দিয়া।
উম, বৰষুন যাক দিওঁতে শুলো আৰু গম নাপাওঁ নহয়, সি স্কুলৰ পৰা
অ', অ', অ'। তাৰপা লোৱা হেৰি একজাম এদাই হ'ল?
এদাই হ'ল আজি আকৌ তাৰপৰা আহি ইয়াত আকৌ এই গৰম বন্ধ পাতে নহয়।
উম, গৰম বন্ধ পাতে?
উম।
হম।
গৰম আমাৰ সেইফালেহে নাই গৰম বন্ধ ইয়াত গৰম বন্ধ পাতে।
অ', অ'।
যেনেকে বিদায় হে পাতিলে হেৰি পাতিলে।
অহ।
তেনেকে।
অ', অ'। কি কয় সেইটো হেৰি মই আজি মাতি ৰুবলৈ গৈছিলো নহয়।
অ'। ঘৰৰ ন
ৰাতিপুৱাতে ঘৰৰ নহয় এই বাইদেউহঁতৰ ৰাতিপুৱাতে গ'লো মাতি ৰুবলৈ অকণমান ৰুলো তাৰপিছত তে ঘৰলৈ আহিলোঁ।
ঘৰলে আহি ৰুটি বনালো।
অ'।
উম, সিমানেই আৰু।
ৰোৱনি কেইজনী আছিলে?
ৰোৱনি আছিলে ছয় সাতজনী মান।
অ', কি খোৱালে বা বাইদেউহঁতে?
বাইদেউহেঁতে এই এই ৰুটি।
অহ।
উম, উম।
ছোৱালী কি কৰিছে?
ছোৱালী দেতাৰ লগত খেলি আছে।
অ'।
ঘৰৰ বোকা আই লোৱা নি?
ঘৰৰ বোকা নাই লোৱা দিবহে ঘৰৰ বোকা এই হেৰি আকৌ কঠীয়া ডাঙৰ হোৱা নাই। তুলিব হোৱা নাই যে সেইকাৰণে দিয়াই নাই। তহঁতৰ বোকা দিয়া নাই নি?
নাই দিয়া আমাৰও কঠীয়া হয় দেবাৰে কঠীয়া দেৰিকে পাৰিলে নহয়।
উম, অ'। ৰুটি খাই মই বেয়াহে কৰিলো নি আৰু কি হৈছে? কি হৈছে?
এই টিপ টিপ নোখোৱা হৈছে এই পতককে।
আহ অ'।
হেং মাৰিছে চাগে, কিবা কিবি বেছি হেৰি কি কয়তো? এপছ, বিলাক বেছি আছে চাগে।
জানো পাই।
উম।
আজি ফিল্ডত ছোৱালী এজনীয়ে, কালি দুখ পালে আজি তাকে নাহে নেকি তাই। লগৰ ছোৱালী এজনী।
ভৰিটোত মানে। এই জঁপিয়াওতে জঁপিয়াও মানে, হেৰি চকাটোৰ ওপৰেদি জঁপিয়াওতে।
আহ।
অলপ হেৰি হৈ গ'ল, দুখ পাই গ'লগে।
উম,
আজি মেডিকেল গৈছিলে, এক্সৰে কৰিছিলে। এক্সেড একো ওলোৱা নাই হেনো, সোমবাৰে মানেহে ৰিপ'ৰ্ট দিব। তাকে ইকেইদিন তাইক ৰেষ্ট লব দিছো। উম।
সাৱধানকে খেলিবি পায়।
ম বাওঁ ভৰি বিষ হৈ আছে সেইটো বাৰু দৌৰিলে মানে বিষ হয়। বেছিকে দৌৰিলে মানে।
থ অ।
বেছি মানে স্পীডত দৌৰিলে মানে, তেনেকুৱা হয় আৰু বেছি। এ মানে হেৰিকে ধৰিলে তেনেকুৱা হয়। পায় ভাল হৈছে, দুদিনমান ৰেষ্ট লোৱাৰ পিছত ভাল হৈ যায়। আকৌ এক্সাৰচাইজ কৰি থাকিলে ভাল হৈ যায়।
অ'হ।
আকৌ হেই ফিল্ডলৈ গৈ আছোঁ বা হ'লেও। দৌৰাগে নাই এইকেইদিন। দৌৰিলে মানে হেই আকৌ বেছি হৈ যায় বুলি দৌৰা নাই। এক্সাৰচাইজ কৰিছো তাৰ পৰা আকৌ নগ'লে মানেও? অ এলাহ লাগে যাবলে।
উম।
এদিন নগলে মানে পিছদিনা যাবলৈ এলাহ লাগে যে সেইকাৰণে। উম, সেইকাৰণে গৈয়ে আছো এইকেইদিন সদায় পালেহিয়ে যে।
অ'।
অক্টোবৰত দুই তাৰিখৰ পৰা হ'ব বুলি কৈছে মামায়ে।
দুই তাৰিখৰ পৰা।
অ', অক্টোবৰ দুই তাৰিখ হোৱা বুলি কৈছে মামায়। জানো এতিয়া দুই তাৰিখৰ পৰা হ'বনে কেই তাৰিখৰ পৰা হয়।
হব চগে কৈছে যদি। আও এইবিলাক কিবা কিবি পোষ্ট ওলাইছে নহয়।
অ এতিয়া ওলাইছে, এই দাদা এজক সুধিছিলো বাৰু। ওলাইছে বুলি কৈছে, পূৰাবলৈ যাব পৰা নাই।
অ অ।
যাব লাগিব এইগিদিনতে।
উম।
তাৰপিছত পয়াতিং অঁ, উম। আজি সেই আমাৰ হেঁ হেঁ কি?
ব'মাহঁতৰ ছোৱালীজনী ভালনে এতিয়া?
অঁ ভালেই ভালেই, অঁ কাইলে হেতৰ কচুজাল দিব নেকি? আজি মানুহ আহিছে সেহঁত তা'পা। মা' ক ঘপা, উম।
সেই নাখনি নগ'লে নি মাইনী মাক?
আহিলে। ‌ আহিছিলে বাওঁ। বিয়নী আহিছিলে, তাপা আমাৰ ঘৰলে আহিলে তাৰপিছত,
উম।
উম। তাৰপিছতে আমাৰ এই গাহৰিটো আজি কিবা এটা হ'ল, এই তিনিদিনমান হ'ল। এই কি কয় এটো খাচী কৰিছিলে।
উম।
তাপা খাচি কৰোতে, ডাক্তৰ জনে কিবা বেলেগ হেই ওম বেজি সোমোৱালে নেকি?
অঁহ।
উম তাপা লেটিন কৰিব নোৱাৰা হ'ল, গেছ হ'ল। গেছ হৈ মান মানে হেৰিটো কি কয় এটো গাহৰিটো একেবাৰে মানে টাইট টাইট হৈ গ'ল মানে, চোলে মানে টাইট টাইট হৈ যায়। তাপিছতে আজি এইটো মৰি থাকিলে। ডক্তৰটোক মাতি আছিলো আজি তিনদিন মান হ'ল মাতি আছো, মাতি আছো, নাই এদিনো নাহিলে। চা অ' চাৰিদিন মান হ'ল মাতি আছিলো। তাপা আজি লাষ্টত মইয়ে থাকিলেগে আও
উম।
এই হেই কৰোঁতে পাইপ ডাল এই কিবা লেটিন কৰা পাইপডালতে কিবা খুচিলে নেকি?
অঁ
আগতেও এবা তেনেকুৱা হৈছিলে।
অঁ
সেইকাৰণে ডক্টৰটো ন' ডাক্টৰটো নাহিলে নেকি সেইটো ভয় গ'ম পাই আছিলে চাগে।
হ'ব পায়।
উম, গ'ম পাবও পায় মানে সেইটো কাৰণে নে নাহিলে নেকি নহ'লেনো কেলে নহাকে থাকিব ইমান দিন চাৰিদিন মান মাতি আছো একেৰাহে। যদি বোলে আহিব নোৱাৱ নাহো বুলি কৈ দিলে হ'ল, আমি বেলেগ এজন ডক্টৰ মাতিলো হেঁতেন নহয়।
উম।
আৰু বেলেগ ডক্তৰ বা চিনিও নাপাওঁ তেনেকে।
উম।
এতিয়া সেইজনী খাচী কৰিছে যেতিয়া সেইজনীকে মাতিব লাগিব।
অ দক। আমাৰও কৰি থৈ গ'ল দেখোন, আমাৰ একদম এদিনতে শুকাই আহিলে।
উম। সেইকাৰণে মাইকী গাহৰি ল'ব কৈছিলো মাহতক, মায়েহে,
উম মাইকী গাহৰি লোৱাই ভাল। আমাৰ আকৌ সেই এইটো পিছতো আকৌ সেই ভিনদেৱে, মতা গাহৰি ল'লে নাই।
উম। আমাহে মাইকী গাহৰিহে আনিম। এবাৰ এবাৰ পাঁচ হাজাৰ টকা লছ হ'ল। মাই কী গাহৰি আনিব লাগিব ইয়াৰ পিছত।
উম। উ খাচী কৰিব নাজানিলে বাৰু কেলেহে কৰিব লাগে।
উম।
বেয়া লাগিছে, মায়ে এতিয়া দুখ কৰি কৰি আছে, এতিয়া দুখ কৰিনো কি লাভ আৰু।
উম।
বেয়াও লাগিছে মোৰ অথনিয়ে ভাত খোৱাই থাকোতে মই ভাত খাই হ'লগে আৰু, লাষ্টত এগৱা দুগৱা আছেগে, তাৰপা উ চাই চেগে মৰি থাকিলে নহয় মোৰ ইমান বেয়া লাগিছে ভাত তেনেকেয়ে থাকিলে মোৰ।
গে হেৰি চেৰি অকন খুৱাই চাব লাগিছিলে আক।
খুৱালে, হেৰি টেঙাও খুৱালে, নিমখত দিয়া গোল নেমুও খুৱালে, গেছ হৈছে ছে বুলি। তাৰপিছতে আৰু কিবা কিবি, চুণ পানী কিবা কিবি এই বিলাকো খুৱালে।
উম।
সি এতিয়া খাই লেটিন কৰিব পৰা সেইটো হেৰি টোৱে বন্ধ হৈ থাকিলে আও ক'পা কি হব। উম।
খাচি কৰা পাছতে হ'ল তেনেকুৱা ন?
খাচী কৰা পাছত এই দুবাৰমান লেটিন কৰিলে। পতককেটো সেইটো হেৰি হয় বন্ধ হৈ নাযায়। তাকেতো পতককেটো বন্ধ হৈ নাযায় হেৰি হেৰি কৰিবলে। তাৰ মানে তাৰ এ এদিনৰ পিছতে নে দুদিনৰ পিছতে মানে তেনেকুৱা হ'ল। তেনেকুৱা হৈ হৈ লাষ্টৰ চাৰি ন চাৰিদিন দ দিনা একেবাৰে খতম হৈ গ'ল আৰু।
উম।
তাকে বেয়াও লাগিছে।
উম, বেয়া লাগিবতো। তাকেহেটো।
কৰিম আও উম। আমাৰ ঘৰতটো এয়া মদ খোৱা মানুহ দুটামান আছে। বৰ হুলস্থুল কৰি থাকে। মই যে বৰৰ বেয়া পাওঁ।
হয়। বোৰ পৰা শান্তি নাই। শান্তি নাই।
উম', সিহতে খাইছে খাওঁ ৰুবলৈ মাটি মানে হেৰি আৰু আধি দিয়া নাই যানো বা হতে?
তাৰ পা হেৰি এইখিনিয় ওচৰৰ বটতা এটা তাৰপিছতে সেই লে আৰু এতাত এ', তাৰপিছতে ইয়াত আহি কিনে ৰাতিপুৱা আহি মদতটো খাব কি দৰকাৰ নো?